অহ বাইদেউ কওঁক।
ফেঞ্চি বজাৰ যাম দিয়া না কালি।
ফেঞ্চি বজাৰ যাব
অ ইমান ধুনীয়া ধুনীয়া ওলাইছে কাপোৰ।
পাৰি
অহ অহ গলে এই ধৰা গধূলি সময়ত।
অ যাব পাৰি কিন্তু ফেঞ্চিত বোলে ইমান ধুনীয়া ধুনীয়া সেয়া আহিছে কালেকচন উমম কাপোৰে আপোনাৰ কচমেটিক। এইবিলাকো ধুনীয়া ধুনীয়া ওলাইছে। উম যাব পাৰি।
যাব পাৰি আকৌ আহোতে সেই খোজবুট খাই আহিম দিয়া ধুনীয়াকে।
অহ অহ তেনেকৈ পাৰি খাব গৈ ইমান কমত বস্তু বিক বিক্ৰী কৰিছে দেখিছানে? মোক
অ তাকেই ইমান ধুনীয়া ধুনীয়া আৰু ইমান কম দাম।
অঁ টপবোৰ যে কিমান এশ টকীয়া ডেৰশ টকীয়া কৈ থাকে চিঞৰি থাকে।
চিঞৰি থাকে উম কিন্তু চালে বহুত ভাল লাগে জানে নে আৰু একো বেয়া নহয়।
বেয়া নহয় অ বেয়া নহয়।
আৰু কিমান ডাঙৰ ডাঙৰ কিমান ডাঙৰ ডাঙৰ। ঙৰ মানুহ তাতে লাইনত থাকে বাপৰে।
ছোৱালীবোৰৰ কাৰণে ভাল হৈছে তাৰমানে কম দামত। ভাল বস্তু হয়নে অ। আমাৰ ছোৱালীবোৰৰ কাৰণে বহুত ভাল হৈছে।
বহুত ভাল উম মই তাৰপৰা লোৱা জীন্সটো এতিয়া চব। বট পিন্ধো ইমান ভাল লাগে।
অহ আপুনি যে পিন্ধি আহে আমাৰ ঘৰত। সেইটো জীন্চৰ কথ কৈছে ন অহ। উম উম আপোনাক ধুনীয়াও দেখি পিন্ধিলে। এইটো ফেঞ্চিৰ পৰা লৈছে নেকি? হ হ অহ। অ বৰ ধুনীয়া যাম দিয়ক কালি ময়ো চাম। লগতে উম উম হব দিয়ক।
সময় ওলাই।
অকণমান বজাৰ চজাৰ কৰি বাহিৰত কিবা এটা খাই লৈ।
খাই লৈ গুচি আহিম দিয়া
গুচি আহিম দিয়ক তেনেকৈ কৰিম। অ হয় নেকি? নেকি তাইৰ কি খবৰ অ অ। ভাল ন।
তাই ভাল অহ খুব ভাল।
হোম হোম! তাইক কি দিলে খাবলৈ?
অ তাই আমাৰ লগতে খালে হেৰি কি কয় চাহ খালে। চাহ খোৱাৰ পাছত আৰু অ তাই কৈছে অ বৰ্মা মই কলো থাকা। নাই নাই বৰ্মা মই আহি আছো ৰবা ঘৰৰ পৰা তাৰ পাছত আৰু গ'ল কালি ৰাতি। ৰাতিও আহিছিলে ৰাতি আহি একদম দহটা বজাত গৈছে।
অহ অহ হ তাই ভাল পাই আপোনাক। কাৰণে থাকে উম।
মাক আৰু অ মাক আৰু দেউতাকে দোকান খোলে। দোকান খোলে দোকান এই তলতে পকৰী দোকান দিয়ে।
অঁ হয় নেকি?
উম পকৰী দোকান দি তাৰ পাছত আৰু সেই দোকানখন বন্ধ কৰা। সময়ত ঘৰৰ আমাৰ ঘৰলৈ আহি। মাকে আকৌ তাইক লৈ যায়হি।
অ ভালেই হৈছে আপোনাৰ লগৰী হৈছে হয়নে।
অ আৰু তুমি কি কোৱা দৰ্জাৰ ওচৰত আহি পেলাই বেল। বজাব নোৱাৰে নহয় মই ভাবো তাই বিল কেনেকে। বজাই দৰ্জাখন যেতিয়া খোলো মই কউ তুমি কেনেকে বজালা তাই কি কয় জানা এই লা। লাঠিডাল আছে যে লাঠিডাল দি।
হ হ হ হ হ‌ হ হ অ। বা বুদ্ধিটো ঠিক।
কি বুদ্ধি কি বুদ্ধি তাইৰ অ।
অ ভালেই দিয়ক আপোনাৰো ভাল লাগে। ছেকেণ্ডত তাই আহিলে অকমান সময়ৰ কাৰণে।
বহুত ভাল লাগে উম।
হয় দিয়া ক।
আৰু কালি ৰাতি আহিছে এ হেৰিহঁতে মোৰ। বাৰ্থডেত দিয়া নেল পলিচ যে নেল পলিচ নীলাক্ষীয়ে এটা চেট দিছিলে সেইটো দেখা পালে দেখা পাই এটা লৈ গল, লৈ গৈ পেলাই তাৰপাছত আজি যেতিয়া আহি মই দিলো সেইটো ভালকে থৈছানে ভালকে থৈ দিবা দেই নহলে দেউতাই লগাব তাৰ পাছত কৈছে সেই দেউতাই কিয় লগাব দেউতা ছোৱালী নেকি কি মই কৈছো নহয় দেউতা ছোৱালী হয় কৈছে এই মই দেখা পাইছো ন এইটো ল'ৰা হয়তটো কাণৰ পৰা চালে মই গম পাওঁ টো দেউতা হয় বোলে
তাই সেইখিনিক
অ নাজানো কৈছে এইটো লৰা হয়তো মই জানো মই কৈছো নহয় নহয় দেউতাই চব লগাই শেষ দিব চাবা নেল পলিচ।
বা বা তাই বুদ্ধিটো ঠিকেই আছে।
কি ধুনিয়াকে কৈছে।
অ কথা ক'ব জানে তাই।
ক'ব জানে উম আৰু যেতিয়াই তুমি তাইক সোধা আহ আজি কি দি ভাত খালা অনয় ন্যা অ আমি এয়া খালো অ মাংস দি খালো। আৰু চাহো যদি তুমি সুধা চাহ ৰাতিপুৱা কিহেদি খালা তেতিয়া কয় অ আমি সেয়া মাং দি খালো মই ক চাহ মই ক
চাহ মাংসৰে খাই অহ তাই নাজানে যে
উম
সৰু ছোৱালী বিলাকৰ কথা শুনি ইমান ভাল লাগে
উম আৰু ওপৰৰ সংগীতাক যে ইমান ভাল পায়।
অঁ সংগীতা
সংগীতা খুব ভাল পায় অ নাই আজি তাই ঘৰ ঘৰলে গ'ল গাঁৱলে
অ অ
আজি গাঁৱলে গ'লগে
তাই চাগে প্ৰত্যেক দেওবাৰে যায় নেকি? অ পালনা অহ
পালনাম আছে
আহ পালনাম আছে ইহঁতৰ আহ। দুদিন হয় তাই ক'ৰ আছিলে।
সৰ্থেবাৰী।
সৰ্থেবাৰী।
উম
পাল নাম মানে আজিয়ে হব
আজি নহয় আজি ষ্টাৰ দুদিন আজি আৰু অহা কালি
অ অ তাৰপিছতে আহি যাব
আহ তাই আহিব ন পৰহি মানে আহিব তাই।
আহঁ ভালেই দিয়ক ভাল নাম এইবিলাকত মানে সেয়া হ'লে ভাল শুনিব ভাল শুনিলেও ভাল আৰু উম
ছিলে
অঁ অঁ
মাকো দুদিন থাকি পেলাই একেলগে গ'লগে তাইৰ লগত। তে আজি ৰাতিপুৱা গ'লগে
অহ অঁ।
সাতটা বজাত গ'লগে।
অ।
মই চাকি দি আছিলো। দিয়া মোক মাত দিছে অ খুুৰীমা অ খুুৰীমা মই যাওঁ দিয়া। মই ক'লোঁ দিয়া যোৱা।
অ মাত দি থৈ গৈছে।
আৰু এটাই ভাল লাগে জানানে যতে যাই ততে খালি অ যাবা নেকি। কি ইয়ালৈ যাবা নেকি অ কাললৈ যাবা নেকি। কি মই আক অ ব'লা এতিয়া ন এনেকুৱা হৈ গৈছে সংগীতা নহলে মই চলিবই নোৱাৰো।
অ তাই মানে সুধি থাকে আৰু। নে লগ ধৰি থাকে ভালে আপোনাৰ লগৰী নিচিনা হৈছে।
ই হৈছে ধুনীয়াকে। আৰু তাই কিবা উ তাই কিবা বনালে। মোক দিব মই কিবা বনালে দিওঁ তাইক।
অহ সেই বস্তুটো এনেকে থাকিলে ভাল লাগে অহ।
উ আজি সুধিছো তাইক মই আকৌ মানে কেতিয়াবা এনেক। সোধা যায় আজি কি বনাইছা তুমি। তাই যদি কয় এইটো মই কওঁ তেনেহলে তুমি এইটো দাইল বনাইছা যদি। চব্জি নবনাবা মই বনাইছো দিয়া।
অ সেইটো মিলা প্ৰীতিতটো আছে ন। অহ তে অ এনে। এনেকুৱা হ'লে তাৰমানে আপোনাৰ সহজ হয় ন তাই দাইল বনালে আপুনি চব্জি বনালে। বাতাই চব্জি বনালে অ সেনেকে সহজ হৈ যায় ন। তেনেকে আহ হয় দ এই গৰমত কিমান বনাই। হয় নে এজনীয়ে কিবা এটা বনালে। আপুনি কিবা এটা বনালে তেনেকৈ মিলি খাই কিমান ভাল লাগে।
কিমান ভাল লাগে।
অহঁ। সে সেনেকেই মানে চবেই বুজি নাপায় নহয়। ন সেইটো সেইটো বস্তুটো মিল প্ৰীতিতটো থাকিব লাগে। তেতিয়া ভাল আৰু আমাৰ সহজ হৈ পৰে ন।
উম ঠিকেই।
উম।
আৰু বাপেকৰো হেৰি গা বেয়া নহয় বাপেকৰ।
কি হৈছে বাপেকৰ।
আ ৰ'বা কিবা এটা বেমাৰি আছে।
অ হস্পিতেলত আছিলে নেকি দুদিনমান।
অ হস্পিতেলত গৈছিলে কিন্তু। তোক দেখুৱাই আকৌ ঘৰলৈ লৈ আহিছিল। ঘৰলৈ লৈ আহিছে এতিয়া সাত তাৰিখে অপাৰেচন।
কিহৰ অপাৰেচন হ'ব।
অ ডিঙিৰ কিবা এটা।
অঁ ক'ত কৰিব অপাৰেচন।
এ ইয়াতে গুৱাহাটীতে কৰিব।
অঁ হস্পিটেল। অ অ হয় নেকি। এতিয়া আকৌ অকণমান তাই বিজি হ'ব লাগিব ন ব্যস্ত।
তাই ইমান ব্যস্ত। ত তুমি কি কোৱা ইমান দৌৰি থাকে ছোৱালীজনীয়ে কি কম আৰু দেউতাক। বৰ কাৰণে।
আহ ভাল তেনেকে মাক দেউতাক কাৰণে কষ্ট কৰিলে নিজৰে ভাল।
নিজৰে ভাল সচাকে মই তাইক কৱে এইবাৰ বছৰটো এইবাৰ বছৰটো হৈছে সূৰ্যৰ বছৰ আৰু দেউতাক সূৰ্য সেইকাৰণে তুমি বহুত ভাল কাম কৰিছা।
অ অ হয়তো কথাত
উম মই কৈছো মই কৈছো তাইক এক বজো তুমি বৌ বহুত ভাল কাম কৰিছা দিয়া সংগীতা
আহ আহ। ভাল তাই ভাল হব তাই মানে এনেকে মাক দেউতাকক এনে শুশ্ৰুষা কৰিলেতো বহুত মানে ভগৱানক পূজা নকৰিলেও হয় বুলি যে কয়, সেই সেই পুণ্যটো পাই যায় উম উ
এইয়া মাক দেউতাকক শুশ্ৰূষা কৰা মাক দেউতাকক ভালকে চোৱা। নিজৰ কাৰণে বহুত ভাল ভগৱান তুল্য হয় দিয়ক। চবে কিন্তু সেইটো কথা বুজি নাপায়।
নাপায় নাপায়।
আ মানুহ বোৰে ন ল'ৰা ছোৱালী কিছুমান দেখিছো নহয়। মাক দেউতাকৰ মানে মানে একোৱেই বুজি নাপায়। কিন্তু নাপায় তেনেকে কৰিব।
নাপায় তাই যথেষ্ট খিনি কৰিছে জানানে? বাপেকে কাম কৰি উম তাই বা কাম মানে বাপেকে কামো কৰি থাকে। ইলেক্ট্ৰিকৰ কাম কৰে।
আহ আহ ভালেই দিয়ক তাই যে কৰিছে ছোৱালী ন ছোৱালীজনী হয়। কষ্ট কৰিছে আহ হ'ব দিয়ক। অ কৰক কৰক ময়ো কৰিলো হ'ব দিয়ক।